আহ এ আছো ৰ এনে সোমাই আছো অলপ জিৰি আছো তই কি কৰি আছা?
এই আছো ৰ এনে বহি
আহ।
চাহ তাহ খালি নেকি?
চাহ তাহ খালো ৰ এই চুলি কাটপা গৈছিলো।
ইতা ইতা
নহয় গধলা গলো গধলা যাই কিনে চুলি কাটিলো কাটি কেনে সেই যিহে বৰষুণ।
অ তাকেতো ৰ ইমান বৰষুণ দিছে আমিও ঘৰত আহি সোমাইছো আমিও মইয়ো তলত গেছিলো না ম কোবাৰ লগত যে বাইদেউৰ লগত।
অ।
দে চেডিং কৰিব গৈছিলে সিহঁতে।
উম।
যাই কেনে আমিও ঘৰত সোমাইছো বৰষুণ জাকো আহিছে।
অ কিমান ললক থেডিং কৰতে?
বিশ টকা।
বিশ টকাকে লয় নেকি? উ চিংৰা তিংৰা খাও নাই আজি?
নাই খোৱা।
অ
আহ।
অ।
এ বেলেগত নৰা মুখত
হয় নেকি?
উম।
চা চাহ খালোঁ তোৰ এই লেচ চিপ এক পেকেট আনিছিলোঁ। আৰু এইফালে অৰিঅ' বিস্কুট এক পেকেট আনিছিলোঁ।
অ
সে খালোঁ তই কিদি খালি?
মইও এ ৰুটি এখন আগ ভাঙা খালো ৰ ৰুটি তাৰে পিছত আৰু কুৰকুৰি আৰু অ চাহ সেনকে খালো।
ৰুটি বনাইছিলি নেকি?
উম এ দিনতে বনাইছিলো ৰ। কাম কৰা, এ সিহঁতে আজি যিয়ে হ কৰলাক কান্দ কৰলাক।
কিয় কি হৈছে?
অলপ সৰুকে ক।
কোৱা কি হৈছে?
অ সেইবোৰ মই বোলো সেতে পোষ্টটো ধালছি পোষ্টটো ধালছি ধালছি তলত লিংতাৰ এটা দিব লাগে না আগতে লাম্বাকে। সেই লিংক তাতটো নেদলাক সিহতে ফাষ্টতে এতিয়া পষ্টটো ঢালাই মাৰচে ঢালাই কৰা লগে লগে এতিয়া সুখোৱা নাই হিহঁতে সেনকে সেই কৰিব নৰে দাদা তিনি তাতো দিবা নোৱৰে।
আহ।
তাৰে পিছত আৰু সেনকে লিংকতাৰতো দিবা নোৱাৰে এইটো শুকোৱা নাই কাৰণে পষ্টো অ হেৰিতো লিংতাৰতো দিবা নৱাৰলাক কাম নহলাকে আজি ইফালেও কৰিবা নৰে সিফালেও কৰবা নলে নৰে বোলে বাকী আকৌ ইটা গাতফা নৰে ইটা নে দিয়াকে।
আহ।
এতিয়া সেইকাৰণে কামটো নকলাক গুচি গেইছেহেঁতে চাৰে বাৰটা এটা মান বজাত। ৰুটি চুটি খাই পেলে।
অ
আমাৰ দুপৰীয়া যোগাৰ কৰিলোঁ হেঁতে দুপৰীয়া কালি কৈছিলে কি ৰুটি খাম বুলি। তাৰে পিছত আৰু ৰুটি খাম বুলি কোৱা কাৰণে মই আলু ভাজিলো আলু ইফালে ভাত কেৰেলা ভাজিলো
অ
পাছত মায়ে ৰুটি হেৰি বনালা।
অ
বনোৱাৰ পিছত এ সিহঁতে আৰু নোখোৱাকেনো যাব নোৱাৰে আৰু বনাইছোৱে যিহেতু ইমান খিনি
আহ
আমি একলাই খাবা নোৱাৰোঁ কাৰণ সিহঁতক ৰুটি খুৱাই চুৱাই পেলে সিহঁতকো পঠাই দিলোঁ। আমি
আহ
তাৰে পিছত আৰু সেনকে হেতে গেল কালি আহিম বুলি কৈছে।
অ কেনেকে গুচি গুচি চিধা ৰাস্তাই।
উম সেনকে গৈছে।
অহ অহ
সেই কাম কিমান মান আগবাঢ়িল
বাচিব বহুত খিনি বহুত খিনি মানে ইমান নহয় আৰু এই খালি। হেৰি আৰু এই মাটি চাতি গিলা খুন্দা খুন্দি খিনি কৰছে আৰু বাকীবিলাক অলপ হ'ব।
অ।
একণ আগবঢ়া নাই ৰুমটো এতিয়া সৰুৱে হ'ব কিজানি।
ৰুমটো সৰু হ'ব।
দে
অ হলেওঁ ৰুমটো সৰু হ'ব নেকি?
অ।
অ। থিকে হেৰি মানে বহুত স্পীড কাম কৰা
উম। পইচা নাই আকৌ সিহঁতে লেধে থাকে এটা কামকে খুচৰি থাকে এটা কামকে খচৰি থাকে ইয়াতে
উম
ইমানে লেজি আগতে ঘূৰি ভাল আছিল যেতিয়া আমাৰ যি ঘৰ কেইটা যি বনাইছিল তেতিয়া যিহঁতে কাম কৰিছিল তেতিয়া ভাল। ভালে আছিলি না।
আহ
তিতা আৰু সেহেঁতেও লেধে থাকে লেধে থাকে লেধে থাকে কামেই নহয়। এটা কামকে লাগি থাকে। সেইকাৰণে মই আজি ৰাতিপুৱাৰ কৈছোঁ মই বোলো দিয়ক মা আহিবা বাৰ হ'ল মায়ে যাওঁতে আপোনালোকে আহিছে আকৌ এটা দে হোৱাই নাই বোলোঁ
উম
ত মই বোলোঁ যিটো গৰমো নাই ৰ'দো দিয়া নাই ইমান সেনকে সেইখিনি সময়ত। গধূলিৰ সময়তেহে দিছে অলপমান।
উম।
তাৰে পিছত আৰু সেনেকে কলোঁ মই কোৱাৰ পিছত কৈছোঁ কি এ কৰি আছোঁ। তনো কৰা নাই ইমান ইমান হেৰি কৰিও কৰবা নৰো নাই এনকে কৈছি।
উম অচৰত শিল আছে না তৰ অচৰত?
হাঁ?
তৰ অচৰত শিল-চিল আছে নে নাই?
অ।
দৈলে দি।
এই ছাগলীটোৱে আতা পাৰি আছে হপায়। ডাইৰেক্ট একদম মাথাত দৈলাই দিবি।
উম, আটা পাৰ থাকে ছাগলীটোই।
তাকেতো।
ক'ত শুবা বাকী কি বনাবি ইতা খাবা ৰাতি? উম, মস্ত ডিষ্টাৰ্ব দি থাকে, চাপৰ। নাই ৰ আজি দিয়া নাই।
আজি দিয়া নাই। অ, হ মই আনছিলো এক কেজি চাপৰ। সেই চ চাপৰ বোলো মই এক কেজি চাপৰ আনিছিলো। চাপৰ দিয়া নাই চাগে সেইকাৰণে।
কৈ আছা তাকো মানে ডাঙৰকে।
অ, হয় নেকি?
উম, এ মোকো কিবা ইমান মেছেজ দি আছে লগৰ সেইটোৱেই
তাতোৱে
সে মানে মেম মানে সেই নতুন চিনেমা খান যি ওলাইছি হাতী নাতি।
অ।
সেইখন চাবা গৈছিল আমাৰ মেমে বিউটিৰ মেমে কলেজৰ। চাক তাক মই পা দিলো নিউজত মানে মেমে ফটোখান আইছিল নিউজ মানে সেই যি চেনেলৰ নিউজ যে।
অ অ।
এনে সি চি মানে সেই হেৰি এইবলাকৰ এই যে চিনেমা তিনেমা আহিলে যে নিউজ বিলাক দিয়ে মানে দিওয়েই এইগিলা দিৱাই চিৱাই নহয়।
অ-অ তাতে কি ফুটেজত উঠছিল নেকি তাৰে? এই এইগিলা পৰ্টেল বিলাক যি।
পৰ্টেল বিলাক যে তাতে আহিল মেমৰ ফটো খান। মানে আহোতে মই পিছত তাইক দিলো। মই বোলো মেমক নাচাকিয়া। মেমেও চাবা গৈছি বাপ্পাও বোলো। তাৰ পিছত সেনেকে দেও। তাইক মই সহতে দিছিলো। তাহত মেমৰ তাইৰ বোলে ইনছ তাতো খুলি বোলে সেই অকল মেমেই আহে বোলে।
অ, এতিয়া চব মেমে-মেমে হৈ গৈছি।
অ, তাৰপিছত মই বোলো হাইট কৰি থৈ দিবি। স কৈছো। তাৰে স তাকে মেছেজ দি আছে। অ থৈছোঁ দে বুলি আৰু লাইক মই দিয়া নাযায়ে। এনেকে কৈ আছে আৰু মেছেজত। ও গৰমত কি গৰম এ যদি বেছি ৰ'দ নাই যদিও বহুত গৰম।
ছাগালটো দিছি ৰ আৰু এটা।
অ।
কি কৰবি চাপৰ তাপৰ দিয়া নাই না।
অঁ।
সেইকাৰণে মানে এই চাপৰ তাপৰ নিদি মানে মাথাত ধৰে ছাগলটোই।
উম, উম। অ, তই এইটা কি ভাত আঞ্জা কি বনাবি?
ভাত, ভাত আঞ্জা তাকে বনাওঁ ৰ। ভাবছো ৰ কিবা কিবি দেখোন পাই আছো। খাইয়ে আছো।
হয় নেকি? উম। ঠিকে আছে দে। এ এই আমাৰো ইত্য়া মায়ে বোলে টেঙা আঞ্জা বনবো।
টো আৰু এতিয়া এই তো ৰুমতো খালো।
অ অ, আমাৰ, অ আমাৰ বোলে টেঙাৰ আঞ্জা এতিয়া বনাব ৰ মায়ে।
টেঙাৰ আঞ্জা।
উম মই আৰু কৈছো টেঙাৰ আঞ্জা নাখাও, কণী আছে কণীৰে বোলো মোক লেগি এটা ভাতত দিবি দিলাক নাইবা
অহ, ঠিকেই আছে।
উম।
মানে মাই টেঙাৰ আঞ্জা খাব আৰু তই কণী খাবি?
ভাবছো ৰচোন কি কৰো।
মইয়ো চাও ৰ কি বনাবা পাৰো। এই খাহী মাংস অলপ আনছিলো।
অহ।
তাকে খাহী মাংস খিনি বনাম বুলি ভাবছো ৰ অলপমান দেৰিকে বনাম ৰ।
অঅঅ। ডাবুল ডাবুল চাওন আহি আছে ৰ এই খাহিটোৰ।
অ, তাকেটো।
উ মাইকা
উ।
এ মাইকাটোৰ। মানে ইফালে মৰ পাও যাই আছে না।
হা?
বোলো মোৰ পৰাও যাই আছে না তোৰ তাতে চাওন উম উ ৰ পৰাও আহি আছে
উম উম িকে অ সেই শকিত আহ পি
মই
উম।
মই চাও ৰ, কি কৰো।
আজি মামাহতৰ সৰু আইছি ৰ।
অ হব ৰ, এই কি আছিল অ সেই কি কণীৰ আঞ্জা আৰু সেই কি টেঙাৰ আঞ্জাই হ'ব আৰু একো নহয়?
উম আজি কিবা বনাই আৰু ভাজা চাজা মাই।
অহ, কি আছিলো সেই এহ সেই মাই কি ভাত ভাত বনাবা মানে গেলে?
উম গেইছি ৰ।
অ, ঠিকে আছে দে।
এ কোনবা আৰু ফোন কৰছি জতিকা বাইদেউৱে।
এ
এ হ'ব দে। একো নহয় একবাৰ কৰলি।
দে বাইদেউৱে
অ।
অ, তত তাতে ফ তত তাতে ফন আইলি কিবা কি কে বাজে নেকি?
অ।
এটা আহে মোবাইলত
অ
সেইকাৰ নাই
এ ফোন কৰাৰ সময়ত হে চবে ফোন কৰে ৰ এনে ফোন নাহে মোবাইলত মোৰ এনে পৰি থাকে
তাকেতো এনে ফোন কৰিলে কোনো নামাৰে মোবাইলতো দিনতটো পৰি থাকে তথাপিও নামাৰে দে হ'ব দে দে তই ফোনটো কৰ